শুনিছ
আহ শুনিছো শুনিছো অ কোৱা কোৱা।
অ ভালে আছা?
অ ভালে ভালেই। তোমাৰ ভালনে?
মইও ভালে আছো।
ঠিকে আছে কি কৰি আছা।
কি কৰি আছা পিছে?
হয় তোমাৰ এনে বহি আছো। তুমি? শুনিছা নে?
মই শুনিছো।
অ মই বোলো বহি আছো। তুমি কি কৰিছা?
ময়ো এনেই মানে ইমান গৰমো দিছে এনে বহিয়ে আছিলো ভাবিলোঁ তোমাক এটা ফোনে কৰো।
হয় দিয়া হয় দিয়া এই গৰমৰ দিনকেইটা যি হে এ গৰমৰ মানে দিনকেইটা ত তাকে এতিয়াতো গৰম বন্ধ চলি আছে চাগে কলেজত।
হয় হয় গৰম বন্ধ চলি আছে কলেজত মানে গৰম বন্ধ চলি থকাৰ বাবে কলেজত যাব পৰা নাই সেইকাৰণে মনত পৰি আছে কলেজৰ বিষয়ে ভাবিলো তোমাক এবাৰ ফোনে কৰো বা অলপ মই কথাই পাতো তোমাৰ লগত কলেজৰ ওপৰত কি কোৱা।
অ ঠিকেই ঠিকেই কলেজীয়া জীৱন যিহেতু এক আমাৰ জীৱনৰ এক গুৰুত্বপূৰ্ণ। হে দিয়া অংশ দিয়াচোন গতিকে ইয়াৰ বিষয়ে অলপ আলোচনা। অলপ কৰিব লাগে তুমি ভাল বিষয়ে বাছি লৈছা আলোচনা কৰিবলৈ। যিহেতু ই আমাৰ শিক্ষাৰ এক গুৰুত্ব। গুৰুত্বপূৰ্ণ পৰ্যায় দিয়াচোন য'ত ছাত্ৰ ছাত্ৰীসকলে নিজৰ উচ্চ শিক্ষা লাভ কৰে আৰু নিজৰ। ভৱিষ্যত গঢ়ি তোলে নে কি কোৱা।
হয় ঠিকেই কৈছা মানে কলেজ জীৱনক মানে জীৱনৰ এটা সোণালি যুগ বুলি ক'ব পাৰি আহ মানে। কিয়নো ইয়াত স্বাধীনতাও পোৱা যায় আৰু লগতে দায়িত্বও পোৱা যায়। ম আমি স্কুল বিদ্যালয়ত যেনেকৈ মাৰ খাব লাগে বা কিবা এটা নোৱাৰিলে আমাক মাৰে বা আমাক। উম শাস্তি দিয়ে আমি সেইটো। কলেজত আমাক নিদিয়ে আমি নিজৰ ইচ্ছা মতে কিবা যদি কৰো কৰিব পাৰো বা ন নকৰিলেও নাই। কিন্তু উম মানে আমি কৰিব লাগে সেইটো বেলেগ কথা আৰু কিন্তু লগতে দায়িত্বও থাকে যে আমি এইখিনি কৰিব লাগিব। হে আমি মানে ভাল উ উ ভাল ফলাফল লাভ কৰিম।
হয় হয় হয় ঠিকেই ঠিকেই। আৰু যিহেতু কলেজত তোমাৰ নতুন নতুন বিষয় শিকিবলৈ পোৱা যায় দিয়াচোন আৰু বিভিন্ন শিক্ষক শিক্ষয়িত্ৰী। গভীৰ জ্ঞান লাভ কৰিব পাৰি আৰু তাকেই আৰু আৰু লগতে। কলেজত শিক্ষা। সেই তোমাৰ উম নিজৰ পচন্দ অনুসৰি বিষয় বাছনি কৰিব পাৰ দিয়াচোন আৰু। এই বিষত বিশেষতা লাভ কৰে। লগতে আমাৰ প্ৰেক্টিকেল জ্ঞান যিবোৰ থাকে এইবোৰো পাওঁ। বাকী এনে তোমাৰ কিবা প্ৰিয় বিষয় আছে নে কলেজত?
হয়, মোৰ প্ৰিয় বিষয় আছে।
হয়।
অ, বায় বায়'লজি।
অ, বায়লজি হয়, হয়। জীৱ বিজ্ঞান তুমি মানে বহুত ভাল পোৱা ন?
হয়, ঠিকেই কৈছে। বাৰু তোমাৰ ভাল লাগে নে কিবা প্ৰিয় বিষয়?
অ, হয় মোৰ ৰাসায়নিক বিজ্ঞানখন অতিকৈ প্ৰিয় মোৰ। অ, মই যেতিয়া পাই মানে মই। বিজ্ঞান বিষয়ত পৰিচয়তি পাই মই ৰাসায়নিক বিষয়টো মানে মোৰ অতিকৈ প্ৰিয়।
হয়, ঠিকেই কৈছা।
হয়, হয়।
মানে আত্মবিশ্বাস বৃদ্ধি কৰাতো সহায় কৰে। কাৰণ ছাত্ৰ-ছাত্ৰীয়ে বিভিন্ন প্ৰজেক্ট পায় বা প্ৰেজেন্। পেজেন্ট টেচন আলোচনা চক্ৰ ত অংশ লয় মই তেতিয়া আমি কলেজত যাওঁ। বিভিন্ন ধৰণৰ। প্ৰজেক্ দিম নতুন- নতুন বিষয়ৰ ওপৰত বা বিভিন্ন ধৰণৰ প্ৰেজেনটেচন দিয়ে ম এইবিলাকে মানে জীবনৰ। উম জীৱনৰ বহুখিনি কাম আহে কাৰণ আমি এইবোৰত নতুন নতুন। আত্মবিশ্বাস আমাৰ বৃদ্ধি পায় বা বিভিন্ন ধৰণৰ আমি নতুন নতুন বস্তু শিকিবলৈ পাওঁ।
হয় দিয়া, হয় দিয়া ঠিকে কৈছা তুমি। যিহেতু প্ৰেজেন্টেচন সকলোৱে দিবই লাগে মানে ক্লাছ ৰ। মাৰ যিহেতু শ্ৰেণীৰ সকলোৱে প্ৰেজেন্টেচন দিবই লাগে তেতিয়া মানে সকলোৱে মানে তোমাৰ কোৱাৰ এটা। হেৰি পায় আহ ক সকলোৱে ক'ব লাগে যিহেতু তেতিয়া। অ, মানে এনেকে ক'লেহে আমাৰ আত্মবিশ্বাসটো বাঢ়িব ন। ত' আমি সেইটো সুযোগ পাও যিহেতু সোণালী। য়া যিটো আমাৰ কাৰণে। আমি এতিয়া এই প্ৰেজেনটেচন দি পেলাই যিটো আমাৰ। ভাষণ দিয়া বা বক্তৃতা দিয়া বা বিষয়ৰ ওপৰত যিটো ক আমাৰ আমি যিখিনি কম-। - সেইখিনি আমাৰ পিছত গৈও কাম আহিব। যদি আমি পিছত আমাৰ আহ চাকৰি সংক্ৰান্ততো আমি কিবা যদি ক'ব লাগে তেতিয়া। তেয়াহে আমি ভালকে কব পাৰিম। তেতিয়া সেইটোৱে আত্মবিশ্বাস সেইটোৱে বঢ়াই আৰু আৰু তুমি কি কয়। আৰু তদুপৰি তোমাৰ মই যদি কওঁ। কলেজত কলেজ জীৱনত পঢ়া শুনাই অকল নহয় দিয়াচোন। তোমাৰ সাংস্কৃতিক অনুষ্ঠান খেল ধেমালি। লগতে বিতৰ্ক প্ৰতিযোগিতা। এইবোৰো তোমাৰ চলি থাকে তোমাৰ নে কি কোৱা?
হয়, ঠিকেই কৈছা। আৰু মানে, ছাত্ৰ-ছাত্ৰীৰ মানে এইবোৰ ছাত্ৰ-ছাত্ৰীৰ ব্যক্তিত্ব গঠনতো মানে সহায় কৰে যেনে ইয়াৰ পিছত নেতৃত্ব গুণ বাঢ়ে বা দলীয় সহযোগিতা আৰু মানে যোগাযোগ দক্ষতা বৃদ্ধি পায় যেতিয়া মানে আমি কোনোবা মোক এটা খেল খেলিম তোৰে যিটো যিজন নেতা তেওঁ মানে নেতৃত্ব গুণ লাভ কৰিব বা যিবোৰে খেলে তেওঁ দলীয় মনোভাৱ বা দলীয় সহযোগিতা বৃদ্ধি পায় বা মানে যোগাযোগ দক্ষতাটোৰ বৃদ্ধি পায়। আৰু মানে, কলেজত নতুন বন্ধুত্বৰ সৃষ্টি হয় আৰু মানে কলেজ জীৱনত গঢ়ি উঠা যিবোৰ বন্ধু থাকে সাধাৰণতে মানে বহুতেই গভীৰ হৈ যায়। আহ মানে গোটেই জীৱন ভৰ তেওঁলোকে মানে এ শেষলৈকে থাকে বা গোটেই জীৱন ভৰ তেওঁলোকৰ বন্ধুত্ব আমাৰ লগত থাকি যায় বহুতেই ভাল লাগে এই বন্ধুত্ব। লাগ
হয় দিয়া। অহ, ঠিকেই আছেই কিন্তু মই যদি কবলৈ যাওঁ মোৰ ক্ষেত্ৰত যদি মই কওঁ উম, মই কিন্তু কলেজৰ জীৱনতকে তোমাৰ বিদ্যালয় যিটো জীৱন আছিল নে সেইটো মোৰ কাৰণে বেছি স্মৃতিকৰ মানে স্মৃতি মই কিয়নো আমি কলেজত ধৰা আমি দুই, তিনি বা চাৰি বছৰ সময় কটাও। কিন্তু, বিদ্যালয়ত যিহেতু আমি দহৰ পৰা বাৰ বছৰলৈকে কটাও গতিকে তাৰ যিবোৰ বন্ধু মানে সেইবোৰ বন্ধু এতিয়াও মোৰ লগত আছে এতিয়াও আমাৰ কথা বতৰা হয় মই ভাবো সেইবোৰ বন্ধু অলপ বেছি গভীৰ নেকি আৰু মোৰ বাৰু অনুভৱ বেলেগ হ'ব পাৰে কিন্তু মই ভাবো কলেজ জীৱনত হ নে আমাৰ মই মানে কলজীয়া জীৱনত যিখিনি বন্ধু বনাই লো এতিয়ালৈকে তো' এতিয়ালৈকে যিখিনি বন্ধু মানে হৈছে মই বোৰ আহ মানে তেওঁলোক লগত অলপ বেছি মানে খোলা খুলিকে কথা পাতো তোমাৰ অনুভৱ কেনেকুৱা কলেজীয়া জীৱনৰ বন্ধু বেছি ভাল লাগে তোমাৰে নে নে বিদ্যালয় জীৱনৰ বন্ধু বেছি ভাল লাগে
অহ মানে মানে মোৰো বিদ্যালয়ৰ জীৱনলৈ বেছি উম বন্ধু ভাল লাগে কাৰণ তাতে আমি দহ বাৰ বছৰ আছিলো বা তেওঁলোক স্কুল আমি বেছি সময়ো আছিলো আৰু তেতিয়া জিৰণি সময় সেই তেতিয়া তেওঁলোকৰ লগত একেলগে খেলা বা ক কথা পতা আমি কিন্তু সেই মানে বস্তুবোৰ মানে কলেজত অনুভৱ কৰিবি নো নেপালো কাৰণ তেতিয়ালৈকে আমি ডাঙৰ হৈ গলো বা আমাৰ দায়িত্ব বেছিকৈ গল কিন্তু আমি বিদ্যালয় মুক্ত আছিলো আমাৰ বেছি দায়িত্ব নাছিল বা বেছি বুজা নাছিল কিন্তু মানে আমাৰ কলেজ‌ জীৱনত যোৱাৰ লগে লগে আমি ডাঙৰো হৈ গ'লো খেলা ধূলাও কমি গ'ল আমাৰ বা বিভিন্ন ধৰণৰ আমাৰ অহ মানে দায়িত্বও আহি গ'ল আমাৰ মনত
হয় দিয়া ঠিকে কৈছা তুমি যিহেতু কলেজ কলেজ জীৱনত আমি নিজৰ অ নিজৰ ভৱিষ্যতঢ়াৰ কাৰণে আমি যিহেতু কলেজ জীৱনত পঢ়ো কিন্তু বিদ্যালয়ৰ জীৱনত তুমি চাবা যেতিয়া আমি বিদ্যা বিদ্যালয়লত আছিলো তেতিয়া আমাৰ একো এনে চিন্তা ধৰা নাছিল বা এনে আমাৰ একো চিন্তা নাছিল যে আমি ভৱিষ্যত তে কৰিব লাগিব আমি মানে ভৱিষ্যতে কিব কৰিব লাগিব বুলি এনে একো চিন্তা নাছিলে আমাৰ চিন্তা এইটোয়ে আছিল যে আমি অহ ভালকে পঢ়িব লাগে ভাল কে খাব লাগে ভাল খেলিব লাগে অকল আমাৰ এইকেইটাৰ বিষয়তে আমাৰ চিন্ত ধাৰা আছিলে অ আৰু মই ভাবো আম কলেজ জীৱনত অহাৰ লগে লগে ম মানুহ মানুহ এজনৰ মানে লৰা বা ছাত্ৰ বা ছাত্ৰী এজনৰ মানে কি হয় আহ তেওঁলোকৰ মানে দায়িত্ব বাঢ়ি যায় যিহেতু মানে তেওঁলোকে নিজৰ ভৱিষ্যত গঢ়িবলৈ কলেজ জীৱনৰ পিছততে তেওঁলোকে হয়তো চাকৰি কৰিব নহলে ব্যৱসায় কৰিব গতিকে সেই কলেজ জীৱনৰত দায়িত্ব বাঢি যাই দিয়াচোন আৰু ইয়াত নিজৰ সময় নিজে নিয়ন্ত্ৰণ কৰিব লাগে তোমাৰ আমাৰ যিহেতু আমি সৰু থাকোঁতে যেতিয়া আমি বিদ্যালয় গৈছিলো আমাৰ মা দেউতাহঁতে আমাক পঢ়িবলৈ জোৰ কৰে আমি যদি নপঢ়ো নিয়মিত ৰূপে পঢ়িবলৈ হেৰি কৰে কিন্তু কলেজত যোৱাৰ লগে লগে আমাৰ সেইটো নিজৰ ওপৰত দায়িত্ব আহি যায় যে আমি নিজৰ পঢ়াখিনি সময়খিনি কেনেকে অতিক্ৰম কৰিম কেনেকে আমি পঢ়াত দিম নিয়মিত পঢ়া শুনা কৰিব লাগে আৰু নে কি কোৱা
আৰু মানে কেতিয়াবা কলেজ জীৱনত মানে কিছু সমস্যাও দেখা যায় যেনে সময় ব্যস্থাপনা নোহোৱা পৰীক্ষাৰ চাপ আৰু মানে কেতিয়াবা ভুল সংগতিৰ প্ৰভাৱো দেখা যায় মানে আমি যেতিয়া বিদ্যালয়তে আছিলো তেতিয়া মানে আমাৰ বেছি পঢ়াৰ প্ৰেচাৰ নাছিল মানে বেছি পঢ়াৰ পঢ়াৰ মানে বেছি অও চাপ নাছিল তেতিয়া আমি মানে সময় ব্যৱস্থাপনা ভালদৰে কৰিব পাৰিছিলো বা পৰীক্ষাৰ চাপো কম বা ছেকেণ্ডতো যেতিয়া পৰা আমি কলেজৰ আহিলো অহ তেতিয়া উম আমাৰ পৰীক্ষা চাপ তো বাঢ়ি গ'ল বা পঢ়া শুনাৰ সময়তো ইমান সঠিক নোহোৱা হ'ল বা আমি বেছিকৈ সময় নোপোৱা হলো বা কেতিয়াবা ভুল সংগতিও দেখা দেখা পোৱা যায় কাৰণ আমি যেতিয়া বিদ্যালয়ত আছিলো তেন্তে মানে আমাৰ ওপৰত উম মা দেউতাই হওঁক বা আমাৰ শিক্ষক-শিক্ষয়িত্ৰী হওঁক বা গুৰুৱে হওঁক সিহঁতে আমাৰ ওপৰত চকু ৰাখিছিল। কিন্তু মানে কলেজত সিটো সম্ভৱ নহয়। উম মানে কলেজত নিজৰ লগত চবে ব্যস্ত হৈ থাকে। মানে সেইবাবে কেতিয়াবা মানে ভুল সংগতি প্ৰভাৱো দেখা যায়। আৰু মানে এই সমস্যাবোৰ সমাধান কৰিবলৈ মানে আমি সঠিক পৰিকল্পনা কৰিব লাগে বা নিয়ম নিয়মিত অধ্যয়ন মানে আৰু ইতিবাচক চিন্তা ধাৰাৰ ফলত মানে এই সমস্যাৰ সহজ তে সমাধান কৰিব পাৰি। যাৰ ফলত মানে আমি আ সেই সমস্যাবোৰ আ সন্মুখীন হব লাগে বা যিবোৰ আমাৰ দূৰ আ মানে বেয়া সংগতিৰ অ মানে আমাৰ লগ বন্ধু আছে। তেওঁলোকৰ লগত মানে আমি অ মানে ইতিবাচক কথা পাতিব লাগে যে অলপমান সীমিতভাৱে কথা পাত পাতিব লাগে। তেওঁ লগত তেওঁলোকৰ লগত মানে অলপমান কম দূৰত মানে দূৰত্বটো কমাই ৰখাই ভাল।
ঠিকেই কৈছা, ঠিকেই কৈছা। যিহেতু কলেজ জীৱনে তোমাৰ কেৰিয়াৰ ভিত্তি গ গঢ়ি তুলে ন? ইয়াত লাভ কৰা জ্ঞান আৰু অভিজ্ঞতাই আমাৰ চাকৰি অ চৈকাৰৰ
বাবে সহায় কৰে। গতিকে আৰু এনেকুৱা আৰু আমাৰ শিক্ষকসকলৰ বহুত ভূমিকা আছে দিয়া। যিহেতু শিক্ষকসকলে ছাত্ৰ ছাত্ৰীক পদ দেখুৱাই আহ আৰু অনুপ্ৰেৰণা দিয়া দিয়াচোন আৰু বিষয়বোৰো গভীৰভাৱে বুজাই দিয়ে। বাকী তুমি কি ভাবা যে কলেজ জীৱনত বাৰু আমাৰ শৃংখলা কিয় গুৰুত্বপূৰ্ণ?
মানে আহ শৃংখলাবদ্ধ জীৱনে সফলতাৰ পথ মানে দেখুৱাই দিয়ে। যদি নিয়ম মানি চলিলে শিক্ষাৰ্থীয়ে নিজৰ লক্ষ্যত সহযোগ কৰি থব পাৰে। যদি আমি নিয়ম বা শৃং এইবোৰ মানি নচলো বা আহ যিবোৰ নিয়ম আছে এইবোৰ যদি আমি ভংগ কৰো তেন্তে আমি জী তেতিয়া সফল হ'ব নোৱাৰিম বা আমাৰ যিটো লক্ষ্য আছে সেইটো মানে সহজে পাব নোৱাৰিম। কিন্তু যদি আমি শৃংখলাবদ্ধ ভাৱে থাকো বা নিয়ম মানি চলোঁ বা যিটো কৰা উচিত সেইটো হে কৰো তেন্তে মানে আমি স সফল হ'ব পাৰিম বা আমাৰ লক্ষ্যত উপনীত হ'ব পাৰিম।
উম ঠিকেই কৈছা। মোৰ, তোমাৰ কথাখিনি একদম মানে মই যেনেদৰে ভাবো তুমিও সেই সেই খিনিকে কলা। মই মানে সেইকাৰণে সুধিছিলো তুমি কি ভাবা বুলি। বাকী এনেই তাকে ক সেইকাৰণে তোমাৰ কলেজৰ জীৱনক উ সোণালী সময় বুলি কয় দিয়াচোন। কাৰণ এই সময়ত মানে মানুহে শিকিব গঢ় উঠিব মানে মানুহে শিকিব লগতে তোমাৰ আহ গঢ়ি উঠিব আৰু নিজৰ ভৱিষ্যত নি ধাৰণ কৰিব পাৰে দিয়াচোন। আৰু এই সময়ৰ অভিজ্ঞতা আমাৰ সদায় স্মৰণীয় হৈ থাকিব। আমি মৰা পৰ্যন্ত ম কাল পৰ্যন্ত আমি এই কলেজৰ জীৱনৰ যিখিনি স্মৃতি কলেজ বা বিদ্যালয়ৰ জীৱনৰ যিখিনি স্মৃতি এইখিনি আমাৰ সদায় লগতে থাকিব। তাকে আৰু তাকে এনেই সৱ শেষত কলেজ জীৱনৰ বিষয়ে তোমাৰ মতামত কি বাৰু?
অ মোৰ মতে ক কলেজ জীৱন হৈছে শিক্ষা, বন্ধুত্ব, অভিজ্ঞতাৰ মানে ব্যক্তিত্ব বিকাশৰ এক গুৰুত্বপূৰ্ণ সময়। এই সময়তে মানে সঠিকভাৱে ব্যবহাৰ কৰিলে সফল জীৱনৰ ভিত্তি গঢ়ি উঠে। কাৰণ এইখিনি সময়ত আমি নতুন নতুন অভিজ্ঞতা লাভ কৰো, বন্ধুত্ব লাভ কৰো বা নতুন নতুন জ্ঞান লাভ কৰোঁ। সেয়ে মানে আমি এইখিনি সময় সঠিকভাৱে আহ ব্যবহাৰ কৰিব লাগে।
হয়, হয়।
বাৰু তোমাৰ আজি বাৰু তোমাৰ লগত আজি মানে কথা পাতি মোৰ বহুতখিনি অভিজ্ঞতা লাভ কৰিলো আৰু ভালো লাগিল।
উ মোৰো, মোৰো ভাল লাগিল। তুমি খুব সুন্দৰকে বুজাই দিলা। আৰু আজি আলোচনাৰ বা বহুত কথা শিকিবলৈ পালো।
হয় দিয়া, হ'লে আজিলৈ সামৰিছো, ধন্যবাদ।